হেল্ল'।
অ, অ' মোৰ ভইচটো আহিছেনে?
অ আহিছে। মোৰ ভইচটো আহিছে
অ' আহিছে। কোৱা কোৱা?
আচ্ছা আচ্ছা। কি খবৰ?
খবৰটো ঠিক ঠাকে ইমান ভালো নহয় বেয়াও নহয় মাজৰে তোমাৰ কোৱা।
উম' নাই ঠিকে আছে, চলি আছে আৰু জীৱনতটো।
অ' ঠিকে, বহুত দিন হ'ল তোমাৰ লগত মই কথাই পাতা নাই।
' অ বহুত দিন হ'ল ন। সেইয়াই আৰু
মানে বহুত তোমাৰ কথা মনত পৰি আছে। মই ভাবিছিলো ভাবিছিলো এইকেইদিনত তোমাৰ লগ কথা পাতিম পাতিম। কিন্ত সময় পোৱা নাছিলো মই।
সেইটোয়ে, সেইটোয়ে। উম, মইও এই ইণ্টাৰশ্বিপ- ইন্তাৰশ্বিপ কৰি আছিলো। ত' সেইটোতে আৰু সময়ে নাযায় নহয়।
উম' বুজিলো বাকী ভাত-ভাত খালা না? খোৱা নাই তুমি।
আৰু কল কৰিম বুলি। তুমি খালা নে নাই?
অ' খালো তুমি খালা নে খোৱা নাই? অ' আচ্ছা। বাকী আংকুল-আণ্টি কেনে আছে খবৰ?
অ' ভালে আছে, ঠিকে আছে আৰু তোমালোকৰ? আন আণ্টি।
ঠিকে আছে মা, মাৰ অলপ বেমাৰ অলপ এনেকুৱাই।
উম'মোৰো মাৰ মানে অলপ দাতৰ মানে অলপ গণ্ডগোল আছেতো, তোৰ ডেন্টিষ্ট তাতে গৈছিলে। তাৰপিছত ফিলিং কৰালে আৰু। ত সেইটোয়ে আৰু, উম।
জল্দি ভাল পাই যাব দিয়া। বাকী ভাত কি দি খালা তুমি আজি?
আজি একো হেৰি নাই অকল এই বেগুন ভাজা। তাৰপিছত ঘি দি মানে ৰাতি হৈছে ন, ইচ্ছা নাযায় ৰান্ধিব ত
বুজিছো। তুমি বনাইছা? উম' কি তুমি বনাইছা নি ভাতটো? অ' আচ্ছা, আচ্ছা। জানা মানে তুমি চব মই ক'ত ভাত খোৱাই নাই ৰাতি। খাম খাম বুলি ভাবিছোঁ মন নাই খাব আজি ত গাটো ইমান মন যোৱা নাখাব মানে গাটো।
অ' চবৰে মানে অলপ বেমাৰ লাগিছে, মানে চিজনটোৰ কাৰণে। চব মানে বান্ধ-বান্ধৱীকিতা
বুজিলোঁ, বুজিলোঁ। এইটোয়ে এ বৰষুণৰ কাৰণে হঠাৎ দেখাই পাইছা তুমি বতৰটো কেনেকে সলনি হৈ আছে। হঠাৎ বৰষুণ দিয়ে হঠাৎ ৰ'দ দিয়ে। এনেকুৱা মানে এইটো মানে হৈয়ে আছে আৰু।
উম'এই কাপোৰ শুকাব দিলোঁ এই ৰ'দ আহি গ'ল এই বৰষুণ সেইটোও দিগদাৰ।
সেইটোয়েতো সমস্যাই-সমস্যা ইফালে। বাকী হেৰি ফ্ৰী আছা নেকি তুমি এতিয়া?
অ' আছোঁ, আছোঁ কোৱা?
তোমাৰ লগত এটা টপিকৰ কথা পাতিম বুলি ভাবি আছোঁ। পাতিব পাৰিবা নে? মানে এতিয়া যে পৃথিৱী যে জলবায়ু এনেকুৱা হঠাৎ যে পৰিৱৰ্তন যে হৈছে দেখা পাই আছা।
উম হম হম।
এনেকে উদাহৰণ চোৱা এনেকা বৰষুণ আমাৰ আগতে আছে নে এইটো টাইমতে। ডাইৰেক বৰষুণে দিছিল মনত আছে আমি যেতিয়া পাঁচবছৰ চাৰি বছৰ। আগত আছিলোঁ দহ বছৰ আগত। বানপানীয়েে দি দিছিল পুৰা গুৱাহাটীত ডুবি যোৱাৰ দৰে অৱস্থা হৈ গৈছিল।
অ আৰে আমি মানে ভেনত মানে যাব পৰা নাই মানে আত কি কৰিছোঁ। মানে অ ঘৰৰ পৰা ওলাও সাতটা বজাত। তাৰপিছত যাওঁতে যাওঁতে। ইমান বেয়াকে বৰষুণ যে মানে দুঘন্টা লাগি যায়। অকল তিনি কিলোমিটাৰ মান অ।
ইমান দেৰি হৈছিল কি কোৱা?
অ আৰে মানে। কেইদিনমানৰ কাৰণে আৰু মানে বহুত বৰষুণ হৈছে মানে ফাঁচি গৈছো তাৰ মানে। গাড়ীও নাযায় আগো নাবাঢ়ে সেইটো আৰু।
উম বুজিলোঁ তোমাৰ কথা সেইটোয়ে মই ভাবিলোঁ- আগতে ইমান বৰষুণ ইমান কি কি ৰ'দ চ'দ দিয়ে আৰু মই মনত আছে এইখিনি টাইমৰ পুৰা বৰষুণ বতৰ আজিকালি কি বা হৈছে নাজানোঁ। এতিয়া হঠাৎ বৰষুণ বৰষুণে নিদিয়ে বৰষুণে নিদিয়ে ইমান। গৰম আৰু দেখা পাইছা আজি ইমান গৰম বাঢ়ি গৈছে সমস্যা চোন একদম। মানুহ কেনেকে থাকিব ইমান গৰমত।
সেইটোয়েতো মানে বাহিৰত যাবই নোৱাৰে এবাৰ গৰম আকৌ। গাড়ীত উঠিলে এচি আকৌ গৰম লাগিছে আকৌ ঠাণ্ডা পৰে মানে। হেৰি কি কয় উ মানে যেতিয়া বৰষুণ আহে তেতিয়া মানে। গাড়ীৰ ভিতৰ টেম্পৰেচাৰ মানে সেইটো মিলাব নোৱাৰে ত সেইকাৰণে ধোৱা ধোৱা হৈ যায়। গিলাছ মানে ধোঁৱা হৈ যায়, দেখিব নোৱাৰে, ত সেই টেম্পেৰেছাৰ মিলাব মানে বহুত। দিগদাৰ তাৰমানে, সেইটোৱে বহুত সমস্যা আৰু
অ বুজিলোঁ মই তোমাৰ কথা সেইটোয়ে আৰু। ইমা নিবোৰ সমস্যা সমা সমস্যা হৈছে কেইদিন তুমি কি ভাবা? এইবোৰ কিহৰ কাৰণে হৈ আছে এনেকুৱা এনে
এইবিলাতকো মানে চোৱা মানুহৰ কাৰণে হৈছে, কাৰণ গ্ল'বেল ৱাৰ্মিং যিহেতু আমি এইটো ইউজ কৰোঁ, ইমান ইলেক্ট্ৰনিক ইউজ কৰোঁ সেই- যোনটো গেছ ওলাই সেইকেইটা ইমান গৰম, গৰম হাৱা ওলাই ত' সেই ক্ষেত্ৰতো ৱেডাৰ ইম্পেক্ট হ'বই। ইমান মানুহ বাঢ়িছে চবৰে। হুম
সেইটো ঠিকে কৈছা তুমি
অ অ চবৰ ঘৰত এচি এ চি সেইকেইটা কাৰ্বন মনক্সাইড মানে আহি যায় বাহিৰত ওলাই যায়। ইমান সেইকাৰণে মানে গৰম হৈ যায় তাৰপিছত ক্লাইমেট চেইঞ্জ হৈ যায়। ত সেইকেইটা মানে বহুত হানিকাৰক মানে সেইকেইটা অলপ চাব লাগে ক এনে অলপ মানে সেইকেইটা ৰোলচ বনাব লাগে, ললচ আনিব লাগে কিমান কি কৰিব লাগে।
অঁ উম ঠিকে কৈছা তুমি।
উম সেইটোৱে। বাকী কিবা হেৰি কৰি আছা নে কিবা পঢ়ি আছা নেকি?
নাই নাই বাকী তুমি যে কথাটো যে কৈছা ঠিকেই কৈছা আৰু আজি খালি দেখা পাই আছা নে তুমি কিমান যে আগতে যে গছ কাটিছিল যে
উম সেইটোয়েতো মানে কি সেইটোয়ে যেতিয়াই চান্স পায় তেতিয়াই গছ কাটে-
উম দেখা পাইথাকো এইবোৰ গছ চছ গম পালো এইবোৰ গছ চছ ইমান কাট টি আছে সেইবোৰৰ কাৰণে আগতে যদি গছ চছ নাকাটিলে হয় মানুহে যদি অলপ যদি বনাঞ্চল ধ্বংস নকৰিল হয় দেখা পাই চবতে বনাঞ্চল এতিয়া কিমান ধ্বংস কৰি আছে চবতে জুই তুই লাগে কিবা কিবি হৈ আছে এনেকুৱা যদি নহল হয় তেতিয়াহলে চোন আমাৰ এনেকুৱা সমস্যা সমাধান সমস্যা নহ'লে হয় পৃথিৱীত এইটো গছ গছনি কটা উম গছ গছনি কাটিছে এনেকুৱা প্ৰদূষণ চবতে প্ৰদূষণ কৰাৰ কাৰণেতো এটা দেখা পাইছা এতিয়া এনেকুৱা ব বতৰবোৰ সলনি হৈ গৈছে পুৰা।
উম আৰু চাইছা মানে অ ইমান ঘৰ এপাৰ্টমেন্ট বনাই মানে গছ কাটি একদম দোকান -চোকান, মল-চল বনাই মানে আমাৰ কাৰণে মানে খেল পথাৰো নাই যোনটো নেচাৰেল হয় যোনটো ঘাস ফুচ থাকে গছ গছনি সেনেকুৱা মানে চান্সে নাই যে আমি এটা অ প্লেণ্ট মানে হেৰি কৰিম কি কয় অ সেইটো। প্লেন কৰিম যিহেতু জেগাই নাই।
সেইটোয়ে তো মই ক'লো এতিয়া ইমান গছ গছনি কটাৰ ফলত দেখাই পালা এতিয়া কি কি বেমাৰ এতিয়া মানুহ হঠাৎ ভ হঠাৎ বতৰ সলনি হোৱাৰ লগে লগে বেমাৰ আধাতকে বেছি মানুহৰ বেমাৰ হৈ আছে। মোৰ ঘৰতো বেমাৰ তোমাৰো ক'লা তোমাৰ ঘৰৰ মানুহৰ কথা মোৰ লগৰ চবৰে আ কিছু বেমাৰেই হয় আছে। তইটোই এতিয়া গছ গছনি দেখা নাই সেটোয়ে কলো মানে কোৱা কোৱা
মই মানে মাক্স নিপিন্ধাকে মানে ঘৰৰ পৰা ওলাবই নোৱাৰো মানে চৰ্দি হবই মোৰ চশমা পিন্ধিব লাগে লাগে মাক্স পিন্ধিব লাগে নহলে মই ঘৰত আহি কেনে চৰ্দি জ্বৰ হৈছে হৈ যাব হয়নে সেইটোৱে আৰু মাক্স যেতিয়া পাহৰি যাওঁ আনিবলৈ বা নিবলে তেতিয়া মোৰ কিবা নহয় কিবা থাকে। হেংকাৰ চিপ হওঁক বা হেৰি চুৰ্ণি হওঁক ধাকিবলে। নহলে মই মানে একদম মানে চেনচেটিভ হয়।
বুজিলো মই তোমাৰ কথাটো বুজিছো সেইটোয়ে মানে এইটোয়ে এতিয়া আজি কালি নতুন নতুন বেলেগ বেলেগ বেলেগ নতুন নতুন ধন কিবা কিবি বেমাৰ ওলাই আছে দে খাই পাইছা? কি বা এইবোৰ হৈ আছে এইবোৰে মই সেইটো কাৰনে আগতে মই লগৰবোৰক, তোমালোকক কৈছিলো নহয় গছ গছনি কাট কাটিব নালাগে আমি গছ গছনি যিমান পাৰো ৰুই দিব লাগে কৈছিলো নহয় মই তাক মনত আছে নে নাই কথাসমূহ মানুহবোৰে এনেকে গছ-গছনি কাটিবই নালাগে যিমান পাৰে গছ-গছনি ৰুব লাগে
গছ গছনি ৰুলেহে এনেকুৱা এইবোৰ বেমাৰ চেমাৰবোৰ কমিব অলপ যিমান যি সমস্যা আছে সমস্যাৰ পাতি সমাধান হব। মানুহবোৰে নুবুজে আৰু সেইটোয়ে আমি এতিয়া আৰু